হেল্ল' হেল্ল' হেল্ল' শুনা পাইছে?
হেল্ল'
হেল্ল', অ কি খবৰ?
অ পাই
হেল্ল'
আপোনাৰ নেটৱৰ্কটো ভাল অহা নাই। অলপ বেলেগ ফালে বেলেগ জেগাত যাওঁক চোন। নেটৱৰ্কটো আপোনাৰ ভাল অহা নাই।
হেল্ল' ভালেই। আপোনাৰ?
অ এ ভালেই আছো দিয়ক খেতি বাতি কই। হেল্ল' শুনি আছো। খেতি বাতি কৰি আছোঁ।
অ আহিছো। ই শুনিছ নে এতিয়া?
অঁ শুনিছোঁ শুনিছোঁ।
অঁ।
ঘৰত সকলোৰে ভাল আপোনাৰ?
অঁ খেতি-বাতি খেতি কৰি আছা, হয় নেকি? ইয় হয় দিয়ক এতিয়া আউ এতিয়া ৰোৱা চিজন
হয়, হয়। এতিয়া হাল বালো নাই খোৱা বোৱা কৰিলো আপোনাৰ।
আপোনাৰ?
পইতা ভাত দি কৰিলো, পইতা ভাত দি কৰিলো। অ শুনি আছো।
এতিয়া হাল বোৱা যেন, অ। আপোনাৰো ঘৰৰ সকলোৰে ভালেই নহ নহয়? পইতা পইতা খালেটো আউ দিনটো কাৰণে একদম পেট ঠাণ্ডা হৈ থাকে।
ভালে দিয়ক।
অঁ অঁ।
এতিয়া ৰোৱা চিজেন পথাৰত। কৌব মা বা বেলেগেও মানুহবিলাকে কঠীয়া ধান পেলাইছে।
হয় হয়। আমাৰ এইফালে আকৌ হাতীৰ যিটো অত্যাচাৰ চলিছে বুইছে।
অঁ হয় নেকি।
বুইছে।
মানুহৰ কিবা ক্ষতিসাধন কৰিছে নেকি।
নাই নাই ক্ষতিসাধন এইফালে কৰা নাই বাৰু আমি ইফালে খেদি আছো।
অ ভালকে এইটো চিজনত আহে দিয়ক।
হয়। আপোনাৰ এইবিলাক যিবিলাক পাহাৰ পৰ্বত এইবিলাক কাটি আছে নহয় জানো।
হয় গছ গছনিবোৰো নাইকি।
এই ৰাস্তা ঘাট হয় হয় ৰাস ৰাস্তা। তাকাত বনাবৰ কাৰণে যিবিলাক পাহাৰ পৰ্বত কাটি আছে তাৰ ফলতে এইয়ে যিবিলাক হাতীৰ বাসস্থানটো। হেৰাই গৈছে দিয়ক।
হয় দিয়ক আৰু খোৱা খাদ্যবোৰ নাইকিয়া হৈ গৈছেগৈ। সেইয়া আহি মানুহ মানুহকে আহি পেলাই ক্ষতি কৰেহি আৰু।
হয় সেই হাতী বিলাকৰ নিজা বাসস্থানে বুলিবলৈ নাই। সেইকাৰণে এতিয়া আৰু আমাক আহি ইফালে অত্যাচাৰ কৰিছে আৰু।
বুজিছে।
হয়, হয়। সাৱধানত খালি চলি চলি থাকিব আৰু।
হয়, হয়।
আপোনালোকৰ বতৰ কেনেকুৱা?
হয়।
বতৰ কেনেকোৱা আপোনালোকৰ ফালে? হেল্ল'
বতৰ ডাৱৰীয়াই বৰষুণ।
অ'আপোনাৰ নেটৱৰ্কটো বহুত আপোনাৰ নেটৱৰ্কটো বহুত প্ৰব্লেম দি আছে বুইছে। কি কৈছে?
বতৰতো ডাৱৰীয়া বৰষুণ। বৰষুণ পৰি আছে অলপ অলপ বৰষুণ পৰি আছে বতৰ বেয়া। আৰু।
অঁ অঁ হয় নেকি। অ'শুনিছো, আমাৰ ফালে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে বুজিছে।
হয় দিয়ক কি ক'ব মানে আৰু চাৰ্ভাৰটো বহুত। ডাউন হৈ আছে।
অ', বতৰটো ডাৱৰীয়া নহয় জানো সেইকাৰণে সেইবাবে আপোনাৰ যিটো ইণ্টাৰনেটতটো সংযুক্ত আপোনাৰ বাৰে বাৰে কাত খাই আছে। বুজিছে। হেল্ল' হেল্ল'
হয়, হয়।
হেল্ল'
কি কব, অ'। অ' হয় নেকি।
হয়, হয়, একদম।
হয় বহুত পানী বাঢ়িছে কপিলিটো বহুত বাঢ়ি আছে পানী।
এতিয়া মানুহৰ ৰোৱা চিজনো আহিছে ইফালে পানীও বাঢ়িছে।
হয়, হয়, একদম এইটোৱে মানে আমাৰ এতিয়া এয়া চব প্ৰাকৃতিক। কৰ এটা নিয়ম দিয়কচোন হয়। হয় এইটো এটা প্ৰাকৃতিক নিয়ম আৰু। এইটো এতিয়া কোনেও সলাব নোৱাৰে, এইটো এতিয়া কোনেও সলাব নোৱাৰে। বুজিছে।
অ'।
সেইবাবে মানে হেৰি আপোনাৰ। এইবিলাক মানে আপুনি কি কৰিব লাগে আমি সেইণে গছ গছনি ৰৰুপন কৰিব লাগে। যাৰ ফলত মানে আপোনাৰ বান পানীও নহয়।
এনে পানী বাঢ়িছে। হয় উ হয় হ'লেও মানে এইটো এই, সেইটো চি চিন্তাই আৰু মানুহৰ যিহেতু এতিয়া কথা ৰুৱে মা জনি জন হয় হয়